অ
অঁ কোৱা।
ঔ কি কৰি আছা হে?
এ কি কৰিবা এনে পঢ়ি আছো ৰবা।
অ তুমি বৰ কিতাপ পঢ়া হে ভালে দিয়া ভাল স্বভাৱ এটো।
এ কি কৰিবা কিতাপ নপঢ়িলে মনটোৱে অশান্তি লাগি থাকে বেলেগ কথাবোৰ ভাবি থাকিলে।
সেইটোও হৈ দিয়াচোন মানে। অশান্তি লাগি থাকে আৰু মানে কাম নকৰিলে মানে ব্যস্ত নাথাকিলে মোবাইলটো চোৱা যায়টো। ত কি কৰিবা আৰু মোবাইল চোৱাতকে কিতাপখন পঢ়াই ভাল দিয়া আৰু মানে কিতাপখন পঢ়িলে তোমাৰ অলপ জ্ঞানো আহৰণ কৰিব পাৰিবা আৰু
উম সেই নহয় কিছুদিন ধৰি কিবা মনটো ভাল লাগি থকা নাই। এ পঢ়া শুনা ঘৰৰ কথা ভৱিষ্যতৰ চিন্তাই কিবা মনটো অশান্তি কৰিছে।
এই মানসিক অশান্তি হলে সকলো কাম কঠিন হয় যেন লাগে।
এই কি কোৱা এ খবৰ পাতি ঠিকে আছেনে নাই পিছে?
খবৰ পাতি এনেই ঠিকে আছে কিন্তু বা মনতটো ভাল লাগি থকা নাই কিয় বা নাজানো। আৰু কেতিয়াবা নিজৰ মনৰ কথা বিশ্বাসযোগ্য মানুহক কলে মনটো অলপ মানে পাতল লাগে বন্ধু হওক পৰিয়াল হওক ডাঙৰ মানুহ বা শিক্ষক বা কাৰোবাৰ লগত কাৰোবাৰ লগত কথাবিলাক পাতিলে ভাল লাগে কিন্তু মানে সেনেকুৱা এজন মানে মানুহক মানে পোৱাই নাই যে মনৰ কথা খিনি ক মা দেউতাক ক'বলৈও যাও মা দেউতাক কবলৈ গলে মা দেউতাক কয় মোবাইল চোৱাৰ কাৰণে বেছি হৈছে পঢ়া শুনা কৰা নাই সেইকাৰণে পৰীক্ষাৰ হৈছে এনেকে ভাল নালাগে দিয়াচোন কেতিয়াবা মনতটো বেয়া লাগি থাকে আৰু
এই হয় দিয়া একেবাৰে তুমি একদম সঁচা কথা কৈছা আৰু মানে যিটো মানে যিটো আঁৰত তোমাৰ আমাৰ অ যিটো নতুন প্ৰজন্ম আছে বা তোমাৰ যিটো আমাৰ যিটো যুগৰ আমি আমিবোৰ আৰু ধৰি লোৱা। বা তোমাৰ ইত্যাৰ যিটো ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীৰ যিটো মানসিক অশান্তি। সেই মানুহৰ অশান্তিটো কিন্তু ক'বলৈ গ'লে এটা ডাঙৰ সমস্যা হৈ পৰিছে দিয়া। তোমাৰ আমাৰ বুলি নহয় যিটো আমাতকে ডাঙৰ যিবিলাক মানুহ আছে সেই তেওঁলোকৰ যিটো মানসিক অশান্তি। সেই মানসিক অশান্তটো কিন্তু দিনক দিনে যিটো বৃদ্ধি পাবলৈ ধৰিছে ন তাৰ কিন্তু এ ভাব সৰুব ৰব আৰু ক'বলৈ গ'লে মানে তোমাৰ ধৰি লোৱা যিটো মানসিক অশান্তি আছে আৰু সেই মানসিক অশান্তিটো তোমাৰ তোমাক ভালকে থাকিব নিদিব তোমাক তুমি সুস্থ নাথাকিবা সটো তোমাৰ চিন্তা হৈ থাকিলে বেছি তোমাৰ অ মগজুত বেছি মানে কষ্ট পাব মগজুটো য়ে তোমাৰ মূৰটো বিষাই থাকিব বা তুমি অন্য যিবিলাক কাম আছে সেইবিলাক কাম কৰিব নোৱাৰিবা। বা তোমাৰ ধৰি লোৱা। তুমি দৰিলা তুমি মোবাইল বেছি চাই আছ তো মোবাইল বছ মোবাইল কাম কৰিছে কামো কৰিব নোৱাৰিবা মোবাইলত কিবা কাম কৰিছে মোবাইলতো কাম কৰিব নোৱাৰিবা। বা পৰিবাৰে পৰি যি মনত সেইবিলাক মানসিক অশান্তি চলি থাকে বা মানসিক চাপ চলি থাকে তেতিয়াহ'লে তুমি অ পঢ়িব নোৱাৰিবা তেতিয়া পঢ়িব নোৱাৰিলে তুমিতো নিশ্চয় সেই গালি শপনি খাবাই খাবা ঘৰৰে হওক বা তোমাৰ সেইয়ে হওক সেই তাৰ ওপৰত তুমি আৰু বেছি মানসিক অশান্তি পাবা। ত ক'বলৈ গ'লে আমাৰ মানে যিটো অশান্তি সেই মানসিক অশান্তিটো শেষ নহয় আৰু আৰু তোমাৰ এই যিটো মানসিক অশান্তিটোৰ সৃষ্টি এনেকুৱা হয় ক'বলৈ গ'লে মই তোমাৰ এই ধৰি লোৱা আজিকালি যিহেতু জানাই তুমি আজিকালি যিহেতু প্ৰতিযোগিতামূলক যি টো সময় হৈছে চ সকলোতে আৰু ধৰি আজি কিন্তু জানাই তুমি মাক দেউতাকে কিমান নম্বৰত তোমাৰ অ কিবা নম্বৰ পায় নাপায় তাৰে ওপৰত ধৰিলোৱা অ তেওঁলোক সন্তানকল সন্তান বিলাকক আৰু মানে বেলেগলৈ তুলনা কৰে বা তোমাৰ অ কিবা পৰীক্ষাত অ মান পাছ কৰিব পাৰিছেনে না। নোৱাৰিছে তাৰ ওপৰতো সমাজে তেওঁলোকক প্ৰশ্ন সোধে বা তোমাৰ ঘৰতে তোমাক গালি পাৰে বা অন্যান্য যিবিলাক কথা আছে সেইবিলাক শুনাই। বেলেগৰ লগত তুলনা কৰা এটা সাধাৰণ আৰু আমাৰ ভাৰতত ক'বলৈ গ'লেতো সেইটো বেছি দিয়াচোন যিটো মানে বেলেগ এটা ল'ৰাৰ লগত বা ছোৱালীৰ লগত যিটো তুলনা, সেইটো তুলনাটো আগৰ পৰাই চলি আহিছে তো সেই সেইটো কৰা ত তাৰ ফলত কি হয় যিটো আমাৰ যিটো মানসিক চাপ সেইটো মানে এলাগাতকে বেছি বৃদ্ধি হে ক'বলে গ'লে আৰু মানে সেই যিটো মানসিক চাপ এবাৰ পৰে নহয় বা মানসিক যিটো অশান্তি দি যিটো আহি যায় তেতিয়া আহি যোৱাৰ পিছত মানে এনেকুৱা লাগে যেন কিয় মানে ত মানে কি হৈছে কি হোৱা নাই মানে ধৰিব নোৱাৰি আকৌ মানে। তোমাৰ এনেকুৱা লাগে যে একো কৰিব মন নাযায় আৰু তোমাৰ কাম হওঁক বা ক'ৰবাত ক'ৰবাত যাবলৈ হওঁক ফুৰিবই হওক এনেকুৱা আৰু তোমাৰ। ধৰি লোৱা তোমাৰ কিবা? অ লগৰ লগত কথা পাতি আছা বা তোমাৰ লগৰ লগত এনেকে কলেজত যাই আছা বা আনকে আছা কিন্তু তেতিয়া তোমাৰ যিটো মন সেইটো মনটো মানে কবাতে থাকিব আৰু মানে য'ত তোমাৰ থাকিব লাগে বা ধৰি ল তুমি পঢ়ি আছা পঢ়াত তোমাৰ মন থাকিব লাগে বা পঢ়াত তুমি মনোযোগ দিব লাগে কিন্তু সেই মনোযোগটো পঢ়াত নাযায় সেই মনতো কিবা বেলেগে এটা ভাবি থাকে বা তোমাৰ মনটো এটা বেলেগে এটা চিন্তা কৰি থাকে মান মনতো তোমাৰ দুখ থাকে সেনেকুৱা আৰু ত' যিটো মানসিক চাপ মানসিক চাপৰ ফলত বহুতৰ বেমাৰো সৃষ্ট কি হৈছে ছাত্ৰ ছাত্ৰীবিলাকে বহুত মানে বেয়া কামো কৰে সেইবিলাকৰ ওপৰত তুমি দেখি পাই যে এই যিটো আমাৰ এই দুদিন আগত বা পৰীক্ষাটো হ'ল মানে যিটো ডক্টৰী পৰীক্ষা নেট তাৰে পৰীক্ষা গ'ল সেইতো তো তাৰে আগতে হৈছিলে এবাৰ দুবাৰ নহয় জানোঁ ত এবাৰ হোৱাতে যিটো মানে কেনচেল হৈ গৈছিল ন তো' যিটো পেপাৰ যিটো লীক হয় সেইটোওতো বহুত ডাঙৰ সমস্যা তো তাৰ ফলত মানে বহুত ছাত্ৰ ছাত্ৰী যিটো মানুসিক অশান্তি মানুহে অশান্তি ভুগিছিল আৰু এই ভোগাৰ ফলত তেওঁলোকৰ কি হৈছিল তো' তেওঁলোকেতো কিছুমানেতো বহুত বেয়া কাম কৰি দিলে যেতিয়া তুমি নিউজত দেখিবলৈ পাব তোমাৰ কিছুমানে তোমাৰ কি কেনেকুৱা ধৰণৰ বেয়া কাম বিলাক কৰিলে কিছুমানে নিজৰ প্ৰাণ লৈ ল'লে এনেকুৱা আৰু ত সেইবিলাক সেই সেইবিলাকো মানসিক অশান্তি সেইবিলাকতো এজন মানে ছাত্ৰ বা তোমাৰ এজন আহ নতুন যুৱকৰ এটা সমস্যা আৰু কাৰণ তেওঁলোকেতো ইমান আহ ধৰি যিমান ডাঙৰ হওঁক বা যিমানে তোমাৰ এই তোমাৰ যিটো বুজি পোৱা বা তোমাৰ অশান্তি সেই অশান্তিটো তেওঁওলোকক সহ্য কৰিব নোৱাৰে নহয় ইমানটো হোৱা নাই তেওঁলোকে ত বাকী তোমাৰ মানুহ বিলাকো সহ্য কৰিব নোৱাৰে তুমি দেখিবা ডাঙৰ মানুহো তোমাৰ এনেকুৱা অশান্তিত কিনে নিজৰ প্ৰাণ লৈ লয় বা নিজে নিজক মাৰি পেলায় আৰু ক'বলৈ গ'লে ত সেনেকা সেনেকা আৰু দিয়া মানে কি কবা যিটো অশান্তি নহয় অশান্তিটো মানে মোৰ দিয়া এই ধৰিল তোমাৰ এই ভৱিষ্যতত কি হ'ব বা তোমাৰ মই এতিয়া কি কৰিম মই এতিয়া তোমাৰ ই কি কৰিব পাৰিম বা কি কৰিব নোৱাৰোঁ তাৰে ওপৰত ত' সেনেকুৱা দিয়া মানে এই যিটো অশান্তি অশান্তিটো মানে শেষ নোহোৱাৰ দৰে আৰু মানে নোহোৱালৈকে আৰু কোনদিনা শেষ হয় আৰু পাত্তা নাই তোমাৰ ধৰি লোৱা পঢ়াৰে হওঁক বা তোমাৰ এই ভৱিষ্যত তুমি ক'লাই আজিকালিতো টকা পইচা জানাই তুমি কেনেকুৱা নিজৰ ওপৰতে প্ৰেছাৰ পৰে টকা পইচা নহলেতো জানে একো নহয় ত' সেইবিলাকে বাকী তুমি কি ভাবা এইটোৰ ওপৰত অলপ তোমাৰো মতামত দিয়াচোন
থাকে যদি আমি মানে একে সময়তে বহুকেইটা দায়িত্ব বা চিন্তা থাক মনত মনটো অলপ অশান্তি বা উ চাভাবিক হয় দিয়াচোন কিন্তু এইবিলাকক যদি আমি মানে দুৰ্বলতা বুলি কওঁ বা মনৰ কথাবিলাক যদি কোৱাটো যদি আমি কাৰোবাক দুৰ্বলতা বুলি ভাবো কিন্তু দুৰ্বলতা হয়তো নহয় যেতিয়া আমাৰ হাতত বেছি বুজা থাকে তেতিয়া হয়তো বিচাৰটো বুদ্ধি মানৰ কাম আৰু বিশ্বাসযোগ্য বন্ধু বা পৰিয়াল বা ডাঙৰ মানুহ আগত কথাবোৰ পাতিলে হয়তো ঠিক হৈ যাব পাৰে কিন্তু প্ৰথমতে হয়তো সকলোকে কথাবোৰ খুলি কোৱাটো দৰকাৰ নহয় বুলি মই ভাবো কাৰণ আহ যদি সকলোকে বিশ্বাস কৰা যায় কিছুমান মানুহ বিশ্বাসযোগ্যয়তাৰ নহব পাৰে আৰু মানসিক অশান্তি হয়তো বহু কাৰণতে হ'ব পাৰে তুমি কোৱাৰ দৰে নে বহুতো পৰীক্ষাৰ চাপ পৰিয়ালৰ চিন্তা বন্ধু বান্ধৱীৰ ভুল বুজাবুজি বা নিজৰ ওপৰত অতিমাত্ৰ আশা আৰু বহুতো কাৰণত কেতিয়াবা পৰ্যাপ্ত পৰিমাণৰ টোপনি নোহোৱাটো হয় দিয়াচোন আৰু অনামিক খাই আহাৰ বেছি সময় মোবাইল ব্য ব্যৱহাৰ কৰিলেও কিন্তু নোহোৱা নহয় যে এইটো অপ্ৰিয় হলেও সত্য যে মোবাইল বেছিকৈ ব্যবহাৰ কৰিলে মানসিক চাপ বা মানসিক অশান্তি হবলৈ পাৰে আৰু আহ সেইবোৰৰ পৰা আমি আঁতৰি থাকিবলৈ হয়তো এটা সৰু কাম বা এটা সৰু নিয়ম কৰিব লাগে যে আমি উদাহৰণস্বৰূপে ত্ৰিশ মিনিট বা পোন্ধৰ মিনিট মান এটা যদি আমি পঢ়ো পঢ়ি কেনে পাঁচ বা দছ মিনিটৰ এটা বিৰতি লওঁ তেতিয়া হয়তো আমাৰ পঢ়াটো সহজ হয় আৰু মনৰ পৰাও যোনটো আমাৰ দুখ লগা ভাব বা বেয়া লগা ভাব সেইবিলাক যাতে সেইবিলাক যাতে ওলাই ওলাই আহে সেনেকুৱা টাইপ হয় আৰু আৰু আৰু সেইখিনি সময়ত যেতিয়া আমাৰ মানে মনতটো বেয়া লাগি থাকে বা আমাৰ মানসিক অশান্তি হৈ থাকে তেনে সময়ত নিজকে হয়তো জোৰ কৰি বহু কাম কৰিবলৈ ক'ব নালাগে আহ সেইখিনি সময়ত মোৰ হিচাপত যদি আমি এগিলাচ প্ৰথমতে পানী খাই অলপ খোজ কাঢ়ি মুখখন ধুই দিওঁ বা খোলা ঠাইত অকমান খোজ কাঢ়ো ত' সম সময়বোৰত যদি আমি অলপমান সেইখিনি সময়ত যদি আমি মানে খোলা ঠাইত যদি অকণমান বতাহ লগা জেগাত যদি আমি অলপমান বহো তেতিয়া হয়তো অলপমান মন টো ভাল লাগে বা নিজক অকলশৰে পালে হয়তো বা নিজে ভাবিলে হয়তো মানসিক অশান্তিবোৰ কিছুমান আহ দূৰ হৈ যায় আৰু কিছুমানৰ কিছুমান বেলেগ অভ্যাসও থাকে দিয়াচোন আহ কিছুমান এনেকুৱা মানুহো আছে অ কেতিয়াবা মন বেয়া লাগি থাকিলে বা কিবা ভৱিষ্যত চিন্তা থাকিলে মন মনৰ অশান্তি হ'লে তেতিয়া কিছুমানে আহ হয়তো কিছুমানে উপন্যাস এখন হাতত তুলি লয় নহলে বা কিছুমানে ভাত ৰান্ধি ভাল পায় বা সেন কিবা কাম কৰি ভাল পায় সেই কামটো কৰিবলৈ আহ চেষ্টা কৰে যাতে তেওঁৰ মনটো তেওঁৰ পৰা মানে সেই বস্তুটোৰ পৰা আঁতৰি থাকে আৰু ভৱিষ্যত সম্পূৰ্ণ আমাৰ হাতত নাথাকে কিন্তু আজিৰ চেষ্ট টা আমাৰ হাতত থাকে যদি আমি আজি চেষ্টা নকৰো তেনেহ'লে আমি আমাৰ ভৱিষ্যতটো হয়তো আহ সফল নহ'ব পাৰে কিন্তু সম্পূৰ্ণ যে আমাৰ হাত থাকিব ভৱিষ্যটো তেনেকুৱাও নহয় দিয়াচোন।
স ফলাফলৰ চিন্তাত ডুবি থাকি যদি আজি আমাৰ কামটো মন বেয়া কৰো তেনেহ'লে মন বেয়া কৰাৰ ফলত আমাৰ ভৱিষ্যতৰ যোনবিলাক কাম থাকে হয়তো আমি আগৰ ফলাফল ফলাফল বোৰ আমি ভালকৈ নাপাম সেনেকুৱা ধৰণৰ কথা আহে আৰু আমি কামবোৰ স-সঘনে মানে ভালকৈ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু যাতে অ মন বোৰ বেয়া নালাগে আৰু মন বোৰ বেয়া লাগি থাকিলে হয়তো কেতিয়াবা টোপনি মাৰিলেও টোপনি মাৰি দিলে সমস্যাৰ সমাধান হয় কাৰণ টোপনিও মানে ৰাতি যদি টোপনি ভাল নহয় বা চিন্তা কৰি থাকো তেতিয়াও হয়তো আমাৰ মোবাইলটো মানে কি কয় মানসিক চিন্তা আমাৰ শক বেছি হয় আৰু। আৰু শুৱাৰ আগত মোবাইল ব্যৱহাৰ পৰা আমি কমাও তেন্তে হয়তো আমাৰ অলপমান হ'লেও মানসিক চাপ বা মানসিক অশান্তি অলপ দূৰ হয় আৰু পৰ্যাপ্ত পৰিমানৰ আহাৰ গ্ৰহণ কৰিব লাগে বহুতে আহ মানসিক অশান্তি হ'লে বা মন--চন বেয়া লাগি থাকিলে আহ আহাৰ গ্ৰহণ নক কৰে বা অনবৰতে এটা ঠাইতে বহি থাকে, তেওঁলোকে হয়তো তেতিয়া ব্যায়াম কৰিব লাগে বা খেল-ধেমালী কৰি দিলে হয়তো অলপ উপকাৰ হোৱা বুলি মই ভাবো। ত' সেইখিনিয়ে আৰু কি কৰিবা আজিলৈ নহ'লে এৰিছো দিয়া।
অ হ'ব দিয়া মানে যিটো তুমি কথাবিলাক ক'লা সেইবিলাক কথা শুনি ভাবিব লগা কথা এইবিলাক মানে মানুহে ভাব ভাবিব লাগে আৰু মানে ডক্তৰৰ ওচৰত যাব লাগে এইবিলাক অশান্তি হ'লে বা তোমাৰ আজিকালি বহুত গুৰুত্ব দিয়ে দিয়াচোন মানুহে। বা তোমাৰ ঘৰতো লাগে কিন্তু ঘৰত নকলি তোমাৰ ইমান গুৰুত্ব নিদিয়া ন। বাকী হ'ব দিয়া আজি ৰাখিছোঁ।
হ দিয়া দিয়া।